হেল্ল' আহ, শুনিছো, শুনিছো।
কি কৰি আছা বন্ধু?
এই নাই আছোৰাবা তুমি?
ময়ো এনেই আছো ৰ'বা তোমালোকৰ তাত বতৰ কেনে আছিল।
এই বতৰটো আজি মেঘজি আছে অলপ তোমাৰ ৰ তোমাৰ গৰম আছে, কিন্তু, কিন্তু তমাৰ এক জীছ হ, তোমাৰ
মেগ দিয়ছে ন। মানে আমাৰ তাতো বতৰৰতো এনেকুৱা ৰ'দ উঠা নাই কিন্তু। বতাহ মাৰি আছে, মানে গৰমতটো আছে আৰু ৰ'দ নুঠিলেও গৰমতটো আছে। কলা কৰি আছে, এটা চাইদ।
গৰম আছে, তোমাৰ এ, বৰষুণ তোমাৰ। সদায় দেখোন এনেকেই আছে। যোৱাকালিও পৰহিও মানে তোমাৰ। এনেকে থাক, কিন্তু বৰষুণ হ'ল ন হয়।
তাকে মানে যিমান কলা কৰে এ, তেনেকুৱা টাই বৰষুণ নিদিয়ে ন।
উম, ৰাতিপুৱা কি খালা?
কৰি আহে তে, তেনেকুৱা বৰষুণ নিদিয়ে। ৰাতিপুৱা কি খালা পিছে? মই ইয়া খালো ৰ'বা এগ ৰোল।
অ'। তাৰ পিছত আৰু হয়, নেকি। এগৰোল খালা। মই ভাতে খালো ৰবা ৰাতিপুৱাই।
কিহেদি খালা ভাত?
পাত ভাত মানে ৰাতি মাংস আনিছিলো, মই ৰাতি খোৱা নাই মই ৰাতি সুধা ভাতে খাইছোঁ, নিৰামিছ ৰাতিপুৱা অলপ মাংস থৈ দিছিলো তাতে খালোঁ। ভাতৰ লগত ৰাতি ভাত খাইছো, মাংস খোৱা নাই, মই।
তাকেতো কিয়।
এ, এনে, হোৱা নাই, গৰম কাৰণে ইচ্ছা নাই লাইট লাইট নাছিল ৰাতি।
উ, কিহৰ মাংস, মুৰ্গী নেকি।
বইলাৰ।
অ, ঠিকে আছে, ঠিকে আছে, এ, মাংস, চাংস হলে ৰাতিপুৱা ভাত খাবা পাৰি এনে নোৱাৰি।
এনেও পাৰি তোমাৰ বতা কিবা, কানি তেনেকুৱা কথা নাই বাৰু।
উ, বাকী আজি ক'ত, ক'ত যাবা কিবা প্লেনিং।
একো নাই ৰ'বা এ, তোমাৰ যোৱাতো ইচ্ছা আছিলে কৰ'বাত গৰমত ফুৰিব। কিন্তু
কিন্তু ল'ৰাবিলাকে নাই দেখোন চব ব্যস্ত আছে বন্ধু বিলাক।
ব্যস্ত আৰু তোমাৰ বতৰটোও কে, কে, কেনবা টাইপ
উম, উম।
বৰষুণ দিয়ে ৰ'দ দিয়ে বৰষুণ দিয়ে ৰ'দ দিয়ে
হয়।
তেনেকুৱা টাইপ
অ',
বাকী মই তেনেকুৱা আজি ক'তো নাযাম বুলি ভাবিছিলোঁ কিন্তু মই অলপ আগত লগৰ এটা ফোন কৰিল মানে নিজৰা যাই বলে চ মই কলো কেতিয়া যাবি মই সি গ'ল মানে যাম দুটাৰ পিছত যাম মকো চাও দিচোন মই গোৱা নাই ইয়াক যাম বুলি
ক'ত আছে
চন্দ্ৰপুৰৰ ফালে
চন্দ্ৰপুৰৰ ফালে যাবা চন্দ্ৰপুৰ তোমাৰ কি ভা কোনটো চাইড যাব লাগে চন্দ্ৰপুৰ
নাৰেংগী হৈ যাব লাগে
চন্দ্ৰপুৰো কিন্তু চন্দ্ৰপুৰ জাগাটো বেয়া নালাগে
এই গাঁও এৰিয়া হয় বঢ়িয়া লাগে নদীৰ পাৰে পাৰে ৰাস তা কি বঢ়িয়া লাগে
নেচাৰেল একদম ধুনীয়া জাগা নাই যোৱা নাই এবাৰো ৰবা যোৱা নাই
যাব যাবা যাবা চন্দ্ৰপুৰ খামৰেঙা বিল যাবা
কামৰে ইন্টাৰভিউ
উম, চন্দ্ৰপুৰৰ বিখ্যাত বিল উম
তাতে যাব লাগিব ৰবা
বাকী হয় বাকী মই তাকে মানে লগৰ তোক নকলো মানে যাম নে নাই চিওৰ ম‌ই ক‌ও চাওঁ দে চোন বতৰটোৰ লগত চাওঁ লগৰটো ক‌ই হয় দে বতৰ টোৰ লগত মিলাই কেনে চাওঁ মই সেইটো কাৰণে তোক সুধিলো মানে যাবি নে নাই
অ', মোৰতো ক'বাত মোৰতো ক'বাত মানে থাকিব মানে দুইদিন তিনিদিন থাক থাকা জাগা মানে ফুৰিব যাবৰ ইচ্ছা গিছি
উম শ্বিলং যাব পাৰা শ্বিলং যাব পাৰা
অ', লগেই মানে সেনেকুৱা লগ বিলাকে দেখোন নাই তেনেকুৱা টাইমে নিমিলে
চবেই আজিকালি কামত ব্যস্ত ন নিজৰ নিজৰ
উম নিজৰ নিজে সুবিধা লৈ
চবে আজিকালি চাকৰি কৰা হৈছে আৰু
উ,
মোৰ মতে চাকৰি কৰিলে কাম কৰিলে কিন্তু তাৰো মাজেদি সময় ওলাই কেনে ঘুৰিব লাগে ঘুৰাটো
অহ' তেনেকে লাগে ঘৰিব
ঘূৰিব লাগে ঘূৰাতটো যথেষ্ট মানে
এই বাৰটা বাজিলে এতিয়া দেখুন
তাকেই মানে দিনবোৰো আজিকালি জল্দি যোৱা হৈছে
উ তাকেইতো উম এ ৰাতি তু তুপনি ভাল হোৱা নাই ৰবা মানে ৰাতি খেলা চালো অলপ খেলা চালো তোমাৰ ৰাতি লাইনটো তোমাৰ বাৰটা এঘাৰটাত আহিছে লাইন টো সাত তাতেই গৈছিল
মইতো কালি গোটেই ৰাতি শুবই পৰা নাই নাজানোঁ। লাইনো আছিল কিবা আছিল মানে মোৰ কিবা টোপনি আহা নাই কিয় বা নাজানোঁ।
মোৰতো মই এঘাৰটাত লাইন আহিছে সাতটা বজাৰ পৰা লাইন এ নাই তোমাৰ। চাৰি ঘন্টা লাইন‌ নাই তাৰে পিছত লাইন আহিল তাৰে পিছত। আৰু দেৰ ঘন্টা ৰখিলোঁ খেল চাব ৰাস্তা মানে বাটত ঘুৰা লগৰ কেইজনৰ লগত। ঘূৰি আছোঁ। তাৰেপিছত আৰু চাৰে বাৰটাত খেল চাব গলোঁ লগৰ এটা ঘৰত।
লগৰ এটাৰ ঘৰত গ'লা লগৰ এটাৰ ঘৰতে থাকিলা নেকি ৰাতি।
ৰাতি থকা নাই ওচৰতে আমাৰ এৰে পৰা অলপ ওচৰ। দুই মিনিটটো নালাগে।
মানে তাতে আছিলা খেল যিমান টাইম চাইছা।
অ তাতে আছিলোঁ তাৰপিছত গুচি আহিছোঁ ৰাতি তোমাৰ। আৰাইটামান বজাত গুছি।
বা ইমান ৰাতি আহিছা যে। ভয় নালাগে নেকি এইখিনি, এইখিনি টাইমতটো ভূত প্ৰেত ওলাই।
কিয় ভয় লাগিব ওচৰ জাগা মানে তোমাৰ। এক একশ দুইশ মিটাৰ মান হ'ব ডিফাৰেন্ঞ্চ।
অ আচ্ছা আচ্ছা মানে তোমালোকৰ ঘৰ। মানে আৰু এটা মাজৰ ঘৰ এৰি কেনে তোমাৰ লগৰটোৰ ঘৰ নহ।
অ তেনেকুৱাই।
উম ঠিকে আছে বাৰু বাকী আজ জি দুপৰীয়া ভাত চব্জি কিহেদি।
কিবা পোৱা নাই গমেই পোৱা নাই ৰৱা।
তাকে আমাৰো। আমাৰ মাছ বনাইছে ৰবা এইটো কচ মাছ বনাইছে।
কচ মাছ।
উম কচ মাছ তাৰপিছত হয়। তাৰপিছত বনাইছে নাই নাই।
কি হয় কালি খাইছে।।
খালে।
চান্দে খাবা নেকি অ। ছাগলী মাংস খুব খোৱা মানে।
এ কিমান খাবা মাংস।
এ মোক মানে বেছি ছাগলী মাংস। ইমান এটা মই হেৰি নকৰোঁ মানে। ভাল লাগে কিন্তু তোমাৰ খাহিত যিটো হা।
হাঁহ খাব মন আছে ৰ'ৱা এদিন ঠাণ্ডা বতৰ চাই হাঁহ আনিব লাগিব।
ঠাণ্ডা বতৰো পৰিলে তোমাৰ খানাই খাব ৰ'ৱা এইবাৰ।
সেইদিনা মানে পুৰা বৰষুণ দিব গোটেই দিনটো বৰষুণ সেইদিনা দিব। দিনা হাঁহ লৈ আহিম।
হয় নেকি মই আৰু তোমাৰ হাঁহ নাখাওঁ তেনেক এ হাঁহ নাখাওঁয়ে।
মই তেনেকুৱাই নাখাওঁ ঠাণ্ডা বতৰ চাইয়ে খাওঁ মানে খোৱা যায় আৰু বছৰত দুটা তিনিটা।
মই নাখাওঁয়ে তোমাৰ মানে হাঁহটো খোৱাই নাযায় মোৰ। নাখাওঁৱে মানে প্ৰেছাৰৰ কাৰণে।
তোমাৰ প্ৰেছাৰ আছে অ প্ৰেচাৰ থকা মানুহে নোখোৱাটোৱে ভাল হাঁহৰ মাংসৰ এনেই। খালে ব-বম বহুত গৰম লাগে বাপৰে বাপ ঘামি ফাতি যায়।
নাখাওঁৱে মানে তোমাৰ হাঁহৰ মাংস।
নোখোৱাই ভাল নোখোৱাই ভাল কৰ পৰা কি হৈ যাব পিছত হয়নে?
হাঁহৰ মাংস নাখাওঁ পাৰাৰ মাংস নখাওঁ মানে প্ৰেচাৰ কাৰণে।
ৰ মাংসৰ প্ৰেছাৰ থাকে নি মানে গৰম নে বহুত।
কোনটো পাৰৰ। অ পাৰৰ মাংসটো আৰু বেয়া তোমাৰ বহুত প্ৰেছাৰৰে। ইমান- পাৰ মাংস আগতে খছিলো যে যেতিয়াৰ পৰা প্ৰেছাৰ পালে তেতিয়াৰ পৰা বাদ দি দিলো। উম
কোনটো মাংসৰ দৰে লাগে পাৰ মাংস?
এই বনৰীয়া হেৰিৰ দৰে লাগে। বৰ দৰে লাগে হাঁহত থাকি অলপ মানে সিমান তাইত জৰিয়া মাংস তোমাৰ, তাইত থকা।
অ অ অ তাইত ন পুৰা।
পুৰা নহয়, সিমানো নহয়, পাৰ বিলাকৰ বেছ হাদ্দি দ আছে মাংসটো নাই।
উম সোৱাদ মানে পাৰ মাংস সোৱাদ চে নাখ-নো-নখোৱাই ভাল।
অ।
হাঁহৰ মাংসটো অলপ হলেও মাংস থাকে।
পাৰ মাংসটো তম আমাৰ হেৰিত ল ল' প্ৰেচাৰ থকা মানুহ বিলাকৰ কাৰণে ভাল আৰু যাৰ চৰ্দি হৈ থাকে তোমাৰ চৰ্দি বেছি লাগিলে পাৰৰ মাংসটো তুমি জলটো অলপ জ-জ-জ্বলা বেছি দি কি বনাবা ধুনীয়া আৰু।
বঢ়িয়া জ্বলা-চলা দি কিনে বনাব লাগে মছলা দি
অ মানে তোমাৰ ল' প্ৰেছাৰ থকা মানুহ বিলাকে খাব লাগে পাৰ
উম উ বুজিছো বুজিছো। ল' প্ৰেছাৰ মানে একদম ল ল' প্ৰেছাৰ থাকিলে মানুহ মাথা ঘূৰাই পৰে, একমত হাই প্ৰেছাৰ হলেও মানুহ মাথা ঘূৰাই পৰে। মানে মিডিয়াম থাকিব লাগে আৰু প্ৰেচাৰটো। মোৰ কেতিয়াবা এনেকে হয় ল-ল' প্ৰেচাৰ উঠিলে মানে মই গম পাইছলো ন-নিজৰে উঠিছ যে ল প্ৰেচাৰ মানে চকু মোক একেবাৰে আন্ধাৰ হৈ যায় পুৰা।
দিয়া ৰাখিছো আজি।
অ অ তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া আহ।